অ'হ
অ' শুলা নেকি?
নাই-নাই, শোৱা নাই কোৱাচোন?
অ' ভাত-চাত খালা?
খালোঁ-খালোঁ। তুমি খালা?
অ' খাই উঠিলোঁ, তোমালোকৰ ঘৰত খালে একোৱাব?
খালে বাৰু, শুবলৈ লৈছে।
কি বনালে?
আজি মাছ এনেকে বিলাহী আৰু পানীলাও দি বনালোঁ। মইয়ে বনালো যেনিবা।
অ' তুমি বনালা নেকি?
অ' মই বনালে বোলে খাই ভাল পায় দেউতাই।
অ' বাহ ঠিকে আছে বাৰু, ইমান গৰম
অ' এই গৰম পৰিছে এনে আৰু গৰমৰ কথা দিনটো, দিনতো বেছি গৰম, ৰাতি অলপমান ঠাণ্ডা পৰেই।
অ' এইকেইটা দিনতো ঠিকেই আছিলে, কিন্তু এই বাৰিষা মানে বৰষুণ দি আছে। জুলাই পিছতহে চাগে গৰমতো বেছি বাঢ়ি যাব।
অ' বেছি বাঢ়িব। এতিয়া বৰষুণ দিছিলে, কেইদিনমান ভালে আছিলে তেতিয়া। এই বৰষুণ দিলেওনো কি হ'ব, মহ' বিলাক বৰ ওলাই নহয়।
বাপৰে মহ মানে আমাৰ ফালে কিন্তু মহটো অলপ কম বাৰু।
অহ আমাৰ এইফালে জংঘল ঢেৰ যে। সেইকাৰণে, মহতো ওলাই আৰু অলপ।
সেইটোয়ে এই নিউজ চাইছা? হেৰি দিছে ন এই যে ভেনিজুৱেলাত কিবা হেৰি হৈছে নহয়, বিছটা বোলে ভূমিকম্পই আহিছে।
অ অ, আচ্ছা মই পোৱা নাই বাৰু নিউজটো, হয় নেকি?
অ মানে বিছটা বোলে ভূমিকম্প হৈছে। এশ বছৰ বোলে হেৰি লাগিলেও বোলে চহৰখন বোলে পুৰা ধ্বংস হৈ গল বোলে। এশ বছৰ বেছি লাগিব বোলে চহ ৰ খন আকৌ এতিয়াৰ নিচিনা হবলে মানে। এ বহুত মানুহ মৰিছে।
ন', এই বেয়া কথা হৈছে এইবিলাক, হয় এনে প্ৰকৃতি বস্ তু আমি ৰখাবও নোৱাৰোঁ।
অউম, তাকে জানানে জুলাইতে বন্ধ হ'ব ফুৰিব যাম বুলি ভাবি আছিলো। মই যে এতিয়া মানে ভয়ে লাগ া হৈছে।
তাকেই এতিয়া ক'তো যাবও নোৱাৰা হৈছে যি যি ঘটনাবোৰ হৈ আছে ন'!
ঘটনাটো ঘটনাই আৰু মানে কতোতে তুমি মানে আজি ধৰি লোৱা তুমি ক'বাত যা তাৰমান নিজৰতো ভৰসা নায়েই আকৌ সেই ৰাস্তাত বা কি হয় আৰু অৰুণাচল-চৰুণাচলতো তুমি এতিয়া যাবই নোৱাৰা। লেণ্ডশ্লাইড হৈ আছে ন?
অঁ।
আকৌ মেঘালয়ৰ ডাউকিখনৰো কিবা মানে পুৰা ৰাস্তা অ হেৰি পাহাৰ ভাঙি মানে ডাউকি নদী পুৰা হেৰি হৈ গৈ মানে উ হৈ জেগাটো পুৰা ভৰাই দিছে বোলে।
অ', অ।
নিউজত দিয়ে আছে, আমি তাকে ভাবিছিলো এবাৰ এই চামাৰ ভেকেশচনত! শ্বিলংফালে যোৱা কথা ভাবিছিলো! তাৰ পিছত এতিয়া মানে তাকে চিন্তা কৰিছো! যে ইমান এইবিলাক হৈ আছে ভয়ে লাগে।
অ
এনে জুলাই হেৰিত গৈছিলো তোমাৰ এই বছৰ আহ কেতিয়া জানুৱাৰী জানুৱাৰী আমি চাৰি তাৰিখে গৈছিলো, বাইক ৰ গৈছিলো। বাইক ৰাইডত অ' গৈছিলো, মই মোৰ হাজবেণ্ড গৈছিলো আ চ'ল' ৰাইডত গ'লো আমি। ইয়াৰ পৰা তোমাৰ প্ৰথম দিনাখন গলো ধিৰাং, আ ধিৰাঙৰ পৰা তাৰপিছত গলো আমি হেৰি এইটো কি আছিলে অ' বোমডিলা। বমডিলা পৰা ডাইৰেক্ট টাৱাং। আহ তাৰপিছত চেলা হেৰি তোমাৰ চেলা পাছ পা তাৱাং। ইমান মানে যাওঁতেতো তোমাৰ হেৰি নাই ব্লেক আইচ আমি নাপালো! ঘূৰি আহোতে হে হেল্ল' শুনিছা? অ'হ ঘূৰি আহোতেহে মানে পুৰা ব্লেক আইচ পাইছো, তাত তাৰ পিছত তাতে আকৌ গৈ পেলাই মানে বেলেগ বেলেগ হেৰি বিলাকো ৰাইডাৰ বিলাকো লগ পালো,
অ'হ
মানে বেলেগ এটা এক্সপিৰিয়েন্ঞ্চ আৰু খুব ভাল লাগিলে গৈ।
অ মানে ৰাইড কৰিলা?
অ' অ' ৰাইড কৰিলো। এতিয়া আকৌ যোৱা কথা আছে লাডাকত অক্টোবৰত। চাওঁ কি হয়?
তাকে ভগৱানে ঠিকে ঠাকে ৰাখিলে আৰু যাব পাৰি।
অ' ফুৰা মানে চখ মানে বহুত আছে।
অ' ভাল পোৱা ফুৰি হে, মইয়ো বাৰু অলপ চলপ ভাল পাওঁ। কিন্তু লগ লগত মানুহ এজন থাকিলে ভাল আৰু।
হয়তোৱে-হয়তোৱে অ' কিন্তু অকলে মানে চব জেগাত যাব নোৱাৰি।
নোৱাৰে-নোৱাৰে।
আমি এতিয়া মানে লাডাখ যোৱা প্লেনিং মানে আগৰ পৰাই আছিলে, তাৰপিছত তাৰপিছত হেৰি এই বেলেগ-বেলেগ গ্ৰুপ বিলাক মানে আছিলে যে চবৰ কেঞ্চেল, এতিয়া মানে অক্টোবৰত যোৱাৰ কথা ভাবি আছোঁ। কিবা হয় ইয়াৰ পৰা মানে তোমাৰ ডাইৰেক্ট এ লা হেৰি এই উম' এইটো এয়াৰপৰ্টৰ পা মানে হেৰি কৰিম আমি ডাইৰেক্ট এয়াৰপৰ্টলৈকে যাম, তাৰ পৰা মানে তোমাৰ দিল্লী। দিল্লী পৰাহে বোলে বাইক, হেৰি পায় ভাড়া পায়। তাৰ পৰা লৈ তাৰপিছত আৰু লাডাখ কেনেকা হেৰি কৰি।
দিল্লীত ফুৰিবলগীয়া জেগা আছে ন?
দিল্লীত আছে। দিল্লী তুমি অ' মানে ক'ব গ'লে দিল্লীখন এতিয়া নহয় বহুত গৰম। হা ত দিল্লী যোৱাতকে তুমি ধৰি লোৱা, চাউ চাউথৰ ফালে যদি তুমি ফুৰা গৈ দিল্লীটো তোমাৰ ধৰি লোৱা তাজমেহল যান্ত্ৰৰ মান্ত্ৰৰ এইখিনিহে। পাঞ্জাৱ খন ওচৰত তে হয়নে? আৰু ধৰি লোৱা আহ, হেৰি ইউ পি বিহাৰ এইখিনি তুমি আয়োধ্যা-চায়োধ্যা ফুৰিব পাৰা। কিন্তু চাউথৰ ফালে বেছি জেগা আছে ফুৰিবলে।
অ'।
চাউথত তোমাৰ মানে, চেন্নাইৰ পৰা তুমি চেন্নাই যোৱা, বেংগলোৰ যোৱা, হায়দৰাবাদ যোৱা। হয়খিনি মো হৈইফালে হেৰিখিনি বৰ বেলেগ ধৰণৰ।
উম।
আমি গৈছিলো আগতে অ তোমাৰ কিবা তিনিবছৰে গৈ তিনি তিনিবাৰ মানেই যোৱা হ'ল অহ, দুহেজাৰ ষোল্ল সোতৰ তেনেকুৱাত। উম হেৰি গৈছিলো মোৰ ভাইটি মানে তাতে পঢ়িছিলে ত' তাতে যাওঁতে ইঞ্জিনিয়াৰিং কৰিছিলে যাওঁতে আমি মানে তাতে থাকি তোমাৰ মহাৰাজা পেলেচ তাৰপিছত এই যে বিপাচা বাচুৰ এখন ফিল্ম এখননে ভূতৰ ৰাজ ফিল্মখন
উম
সৈ ফিল্মখনৰ শ্বুটিংটোত হৈছিলে মানে সচাকে বোলে হণ্ন্তেজ জানা নে জেগাটো তাৰপিছত তোমাৰ সেই জেগাবোৰ খুব ভাল লাগিলে ফুৰি। আৰু মানুহ বিলাক মানে আহ সিহঁতৰ কিন্তু এটা বস্তু কি হয় এনি টাইম মানে ধোচা, ইডলি আমাৰ এইবিলাক অভ্যাস নাই ন'।
অভ্যাস নাই উম
আৰু ঘিতেই মানে এনি টাইম ঘিৰেই কথা সিহঁতৰ, ৰাতিপুৱাও আমি যোনখন হোটেলত আছো তাৰ সন্মুখত তোমাৰ মানে এই এন টি আৰ যে জুনিয়ৰ এন টি আৰ চিনেমা যে কৰে চাউথৰ কি তাৰে মানে হোটেল হা তুমি আমাৰ ইয়াত কচৰিটো দৰা নৰ্মেলি দিয়ে তাত কচৰিটো গোটেই দৈ চৈ দি পান কচৰিটো কিবাহে হৈ যায়গৈ মানে এদিনো খাব নোৱাৰিলোঁ নাই তুমি ভাত মানে ভাতবিলাকত তাৰ নিমখ টো বেছি তুমি এক্সট্ৰাকে মানে নিমখ দিবই নালাগে। আৰু মাছবিলাকো সাগৰীয়া মাছ। মানে অকমান ফ্ৰাই কৰিলোনে একদম ৰঙা ৰঙা হৈ যায় জানা আৰু যিমান পেটৰ অসুখ হ'ল, মানে যিমানে আমি ইয়াৰ পৰা আলু চা নেমু যে নিমখত দিয়া নেমুটো লৈ গৈছিলোঁ। তেনেকেইয়ে আমি ভাত খালো অ কি চবজি কি কিনিবা মানে কিন্তু চেন্নাই তাক বহুত দাম ইয়াতকে মানে বেলেগ হায়দৰাবাদ খানত অলপ গৰমতটো বেছি কিন্তু উটি ফালে আকৌ ঠাণ্ডা পৰে তাত সন্ধিয়া মানে এনেকুৱা আহ ধৰা জুলাই মানত গ'লে তুমি অ তাত জানুৱাৰীৰ নিচিনা ফিলিং আহে তেনেকুৱা হয়, কুঁৱলী চুৱলী পৰি যায়। তিনিটা বজাতে তেনেকুৱা আৰু চেন্নাইততো তোমাৰ এই যে হেৰি পাণ্ডৱ কৌৰৱ পাণ্ডৱ বিলাকৰ। হেৰিবিলাক আছে আকৌ সূৰ্য মন্দিৰ আছে তাত তুমি নিজেই ধৰি লোৱা গৈ ভাল লাগে তাত আশ্ৰমো আছে আকৌ তুমি বোলে হোটেল বুক নাই কৰা আশ্ৰমত নিজেই থাকিব পাৰা
আহঁ
আকৌ বহুত মানুহ এপ'লো খতো যায় নহয়
এপলোখন মানে কি হয়
এপলো হস্পিতালত তোমাৰ উম হস্পিতাল হয় এপলো তাত মানে বাহিৰৰ ড্ক্তৰ বিলাক বেছি আহে ভাৰতৰ বাহিৰৰ কিন্তু বহুত মানুহ কিন্তু হয়ো জানা যেন আমাৰ অসমত কৈ যে। তোমাৰ মানে উম বেলেগ ধৰি লোৱা মানে এ হেৰি এই চেন্নাই তেন্নাই এইবিলাকত উম, ক'লেই ভাল মোৰ মতে। অ আমাৰ অসমৰ ডাক্তৰৰ মানে কোনো হেৰিয়েই নাই তাতটো মানে তুমি এ দিন, তুমি যদি কিবা এটা হেৰি কৰা, অ ইয়াত ধৰা তুমি আজি আমাৰ ইয়াতেই ধৰা
উম
হেৰি, কথা এটা ক'লে তোমাৰ বেমাৰ হওকচোন। তোমাৰ গোটেই ঘৰখনে মানে থাকিবগৈ লাগিব ৰখিয়াৰ নিচিনা, তাত যে তুমি বেমাৰী িলেই নকৰা আকৌ ইয়াত কিন্তু মানুহ কিছুমান আছে লৈ-লৈ যায় তেনেক যেনেকে নেপাল চেপালৰ নিয়ে ন চকুৰ অপাৰেচনৰ কাৰণে তেনেকে এইবিলাক যে ইয়াতো লৈ যায়। এনেই ভ মানে, ভাল ভাল। এনেই ফুৰা-চকা মানে কি ক'ব প্লেনিং কৰিছা নেকি কবাত যোৱা?
নাই কৰা নাই কিন্তু মনতটো আছিলে এনেকৈ কাৰোবাৰ লগত যাবলৈ ফুৰিবলৈ অকলে মোৰো মন নযায়
অ
এনেকুৱা কোনোবা ওলোৱা হৈ গ'লো হয়।
আচলতে কি জানা ফুৰাটো যে তোমাৰ ঘপককে হয় তুমি কেতিয়াও প্লেনিং কৰি পেলায় মানে তুমি যদি ভাবা নহয়, যে প্লেনিং কৰি যে মই যাম কেতিয়াও যা
নোৱাৰা-নোৱাৰা এই কামেই আহি যায় কিবা-কিবি।
অ, তুমি ঘপককে তুমি প্লেন বনাই আহ ক'বাত তুমি অপৰচুনিটী পাইছা ন গুচি যোৱা। তেনেকুৱা আৰু মোৰ মতেতো লাইফটো পুৰা ফুল এনজয় কৰিব লাগে। অ, হয়নে এটাই লাইট দিছে। এই মিলিয়ে গৈছে দিয়া।
উম-উম এটাই লাইভ ভালকে এনজয় কৰিব লাগে কাইলৈ আছোঁ কি নাই ন।
টোৱে তাকেইতো।
ভালকে কথা চথা পাতি মিলি থাকিব পাৰিলেই হ'ল আৰু যি কেইটা দিন থাকো।
এইটোৱে মই কিন্তু পাহাৰ চাহাৰ হে বেছি ভাল পাওঁ এই মানে এনেকুৱ ধৰে আৰু অ', মানে ধৰি লোৱা বেছি হেৰি ধৰা হুলস্থুলীয়া জেগাতকে এইজে পাহাৰ বা মানে উম, তেনেকুৱা জেগা বোৰ বেছি মানে মোক শান্তি পৰিৱেশটো বেছি ভাল লাগে।
অ, পাহাৰ এলেকাবিলাক এনোও শান্তিৰ প্ৰতীকে ন।
সেইটোৱে-সেইটোৱে-সেইটোৱে।
উম, সেইফালে গৰমটো কমেই হ'ব যোনফালে পাহাৰ বেছি থাকে।
উম, গৰমটো গছ-গছনি থাকে কিন্তু এটা ফালে কি হয় আকৌ বেছি টাইম আমি তেনেকুৱা জেগাত থাকি থাকিব নোৱাৰো মানে আমি ধৰা যেনেকুৱা জেগাত থাকো ন মানে মই যেতিয়া গৈছিলো। তোমাৰ অ, কিমান এঘাৰ বাৰু পোন্ধৰ দিনৰ কাৰণে গৈছিলো সেই পোন্ধৰ দিনৰ মানে কেতিয়া ঘৰ পাও কেতিয়া ঘৰ পাও মানে এনি টাইম পাহাৰ বিলাকে দেখেনে মোৰ মূৰতো ঘূৰাই গৈছে। মইটো কেতিয়াও ঘৰ পাৰো লাষ্টৰ দিনাখন মানে মোৰ মানে ধৈৰ্য্য নাথাকে মইছো আাজিৰ ভিতৰতে মানে ঘৰ পাবগৈ লাগে মানে।
অ,
তেনেকুৱা মানে পিছত পিছত আৰু মেমৰিজ বিলাক উ বেয়া লাগে আকৌ ঘৰ উভতি অহা পিছত। এ ইমান ধুনীয়া আছিলে জেগাবোৰ এনেকে
আকৌ যাব মন যায় কিন্তু।
জাম মানে অ, ইটো কৈয়ে আছে কিন্তু হেৰি তাকেই মানে উ মোৰ ফুৰা বহুত ইটচা বহুত বহুত ভাল পাওঁ মোৰ মানে খোৱা বোৱা ইমান ফুডিঙত ইমান ইন্টাৰেষ্ট নাই যিমান মানে মোৰ ফুৰালৈ লৈ আছে।
আহ
উ
মোৰ ভাল লাগে। কিন্তু সেয়া চিনি নাপাও জেগ বিলাক এনেকুৱা মানে এক্সপিৰিয়েঞ্চ থকা মানুহ লাগে যাতে মানে। ক'ৰবাত কেতিয়াবা গৈছে এইখন জেগালে।
সেইটোৱে-সেইটোৱে ওলাম দিয়া আমি প্লেনিং কৰিম দিয়া।
অ, যাব লাগিব উম,
অ-অ ঠিক আছে দিয়া বাৰু ফোন চোন কৰিবা দেই মাজে সময়ত। ঠিক আছে দিয়া অ-অ গুড নাইট।
িক